আ।
কি কৰিছা? এহ, কি খলা?
এয়া চাহ খালো। বহি আছো চা খাই টোৱে
উম, পৱেলটি কি কৰিছে?
এ, এটো খুলে গৰমত।
হিয়া বা কেনেকুৱা গৰম দিছে ন' আজি।
বা মানুহ থাকিব পৰা নাই।
অ', একেদিন ইমান গৰম দিছে।
ক'বই নালাগে হ।
বাকী চিলা ব্লাউ চা চিলাইছা না নাই?
নাই চিলাই কাম কৰাই নাই। হে ইমান গৰমত।
সেইটোও হয়। পুৰা একদম চাই ঘৰ চৰ গৰম গৈছে ন'?
উম।
আমাৰ তোমাৰ এই পিছৰে বাহনিখিনি যে সেকিতে বহি থাকো ইমান ধুনীয়া বতাহ মাৰে।
তাকে সে ঠাণ্ডা জেকাখিনিয়েকে।
অ', তৰ মাতটো কমকে আহিছে।
এতিয়া শুনা পাইছা? অ'।
উম, বাকী কি বনালা দুপৰীয়া?
দুপৰীয়া দালি, ভাজি, ভাত হে আ
আচ্ছা। ক'বাত যোৱা নাই ফুৰিবলে?
নাই যোৱা অ', ইমান গৰম।
উম, যাব পাৰি এই চামাৰ ভিকেচনত তোমাৰ টিপি চাইডে পানী পৰি থাকা জাগাত।
অ', গ'লে কবি হা যাম অ'।
অ', ভিন্দেও যাব চাগে?
অ', এক, ছুটি ল'ব কম।
ব'ন গোটেইখিনি পৰিয়ালখিনি গ'লে আকৌ মই ইহঁতকো সুধিম।
অ', অ', বহুলক সুধিবি অ'।
খোৱা যিহে আৰু তাৰ উৎপাত তাক কি নিবা আৰু।
ক'বই নালাগে যেন ইমান অশান্তি কৰে।
অ'।
সি পানীত হেৰাব বুলিয়ে ভয় লাগে। সি পানীত হেৰাব বুলিহে ভয় লাগে।
অ', সেইটোৱেটো সৰু পোৱালি ন'। সৰু পোৱালিটো এনেও পানীত থাকি ভাল পায়। উম। যাম বুলি ভাবিছোঁ তোমালৈ ঘৰলে।
অ', আহিবা আকৌ এটো
আমাৰ মানে কলেজত আকৌ তোমাৰ এচাইমেন খোপা দিলে যে, সেই খোপা পা সেই খোপাই কৰি আছো ৰাতি ৰাতি।
হয় নেকি।
অ', এচাইনমেন খোপা দিছে। এগেবাৰে এগাল দিছে এচাইনমেন সেইডাল কৰি দিব লাগিব, সেইগাল কৰি দিলেহে বাচ থাৰ্টি মাস্ক দিব নহ'লে নিদিয়ে।
কোনদিনাখন আহ' কবি বিঞ্জনক পঠাই দিম মই আনিবলে।
অ', অ', মই কম দিয়া। উম, বাকী খবৰ খাতি ভালে?
ভালে আছো। ভাওনা কেনেকুৱা গ'ল?
ভাওনা ভালে হ'ল। তুমি কেইটাত আহিলা?
মই ৰাতিপুৱা তিনিটা নহয় দুটাক চাই মেলি আহিছোঁ।
দুটাওত দেিছা
আগদিনাখন এটা লিছো পিছদিনাখন দুটা বা়িছে অ ৰাতিপুৱা ভাঙিছে ন
এতি পোৱাই গ'ল
এক্টিং খিনি ভাল লাগিছে ফুোনব যে কান্দি কান্দি কৰিছিলে
অ এই ইহঁতেও ভাল কৰিছে দাদাহোতে সিহঁতৰ মানে একদম কদাটো একদম ৰিয়েল ৰিয়েল লাগিছে
সেই দিপু ত নেক ডপুহন্ত খিনি চাবই নাপালো খিনিহে চাই গুচি আহো
অ অ অ প্ৰৱেশ খিনি চালা অকল
অ প্ৰৱেশ খিনি চালো বচন নাচালো
অ অ কেয়াও নচলা থাকিব পাৰিলা হ অলপ টাইম
লৰাই ইমান অশান্তি কৰে ভয় খাইছে
আহ বয় আছে
মুখৰ পেণ্টাৰ সোপা কৰা আছে যে ভয় খাইছে গোটেই
উম উম উম দেখা নাই ভাবিছে কি ওলাইছে এয়া
বলে
তোমালোকৰ এইফালে নহয় নে ভাওনা
আম ইয়াত ন পতে
নাপাতে ন নামঘৰ নাই
নামঘৰ আছে মানুহ যে কম তেনেকুৱা ভাাৱৰীয়া ভাও ল'ব পৰা মানুহেই নাই ইয়াত
আহ
এয়া আমাৰ নামঘোৱাটো হয়
উম উম
আমাৰ এতিয়া তাত ভাল এতিয়া দুখন তিনিখন গাঁও মিলি পেলাই মানুহ কত ছোৱালী ল'ৰা আহে হয়নে
আহ
তেনেকে নায়য়ে ন মানুহ
অ সেইটো কাৰণে তাকে মই বিজ চা কৰিম বুলিুলিয়ে ভাবিছো
বিনেছ
কাপোৰৰ
কাপৰৰ
উম কাপোৰৰ দোকানখন খুলিম বুলি ভাবিছো
উম ঠিকে আছে কি চাদৰ মেখেলা নে চব
চাদৰ মেখেলা তোমাৰ এনেকুৱা জীন্ আজিকালি যি যি ফেশ্বনত আছে আৰু জীন্স টপ
অ সেই উম
প্ৰফিিত টোতো হ'ব কিন্তু তাৰ কাৰণে আকৌ তোমাৰ এই সুধো মানে বস্তু বিলাকো জানিব লাগিব নহয় গৈ গৈ সুধিব লাগিব মানুহক কেনেকে কি কৰে কি নকৰে আইডিয়া বিলাক লব লাগিব তোমাৰ
টাউনত ক'লে কম পাম চাগে ন
অ টাউনত টাউনত অ টাউনত সুধিব গলে গম পাম এতিয়াকৌ যাবানো যাবও নোৱাৰি ন এতিয়া মানে সময়ো নাই মানে তোমাৰ মাহত থাৰলৈ গুচি যায় ৰাতিপুৱা এতিয়া তোমাৰ উম কঠিয়াই পেলাইছে কঠিয় বিিলাক আকৌ তোমাৰ ৰনী আহ কেইদিনমানৰ পিছত আৰু তাৰ পিছত পা আৰু ক'তনো সময়ত পাবা ভাতে বন চাব লাগিব ভাত বনাই পেলাই আৰু পথাৰ পথাৰত দেগে মা তাতে থাকিব ৰাতিপুৱা পোৱাাবা
উপায় নাই
উপাই নাই আৰু এইকেইদিন কষ্ট হয় আৰু, পথাৰৰ কাম কেইদিন।
নকিক পঠাই দিবি অ'।
এ তাই নাযায়, তাই তাই কলৈকোয়ে নাযায়।
নাযায় ন?
নাযায় নাযায়, আজি মানে তোমাৰ এই আইতা মানে তোমাৰ হেৰি কৰিছিলে, ৰোৱা লগাই অ' গোজ ধৰিছে।
অ' অ'
গোজ ধৰোতে গৈছে বা, বা গৈছে তাৰপিছত তোমাৰ এনেকুৱা কিবা হেৰি পুলিবিলাক লাগে যে, নেমু পুলি লাগে তোমাৰ আকৌ এ কিবা কল পুলি লাগে এইবোৰ লৈ গৈছে।
অ'
চাকি তাকি দিব লাগে যে। প্ৰথম যোনটো গোজ মানে গোজ ধৰে আৰু, মানে যোনটো লগাই ৰোৱা প্ৰথম ৰোৱাটো তেতিয়া
তোমাৰ ঘৰেলে গ'ল যেন পাইছো। জাম ৰ দ খেতি লৈ মই নাজাত দেখা নাই নহয় এইখান।
আহ
কঠিয় ৰোং গৈ ৰ।
আকৌ তোমাৰ এই টাউনত হেৰি স্পিম ওলাইছে ন চাব গৈছা?
নাই যোৱা অ'।
নাই যোৱা নেকি? এই খুুৰীহ'ত গ'ল।
কি ওলাইছেনো? অ', যোৱাই নাই হেই, এই ল'ৰা তাক লৈ যাব নোৱাৰোঁ।
অ', সি অশান্তি কৰিব ন'?
সেই, থিয় হৈ থাকিব বিচাৰিব, খোজকাঢ়ি থাকিব বিচাৰিব, চিনেমা চোৱাই নহ'ব।
অ', সেইটো হয়। আমি যাম বুলি ভাবিছিলো। তাকে মায়ে সুধিছে, তাইকো সুধি চাবিচোন, তাই যদি যায়। একেলগে যাব পাৰিবি। মাহঁতেও যাম বুলি কৈছিলে। মাই এনে যাম বুলি কয়, তাৰ পিছত আৰু পথাৰৰ কামৰ পৰা নোৱাৰে।
উম, হেই, পোৱালি লৈ যাব নোৱাৰিও।
অ', সেইটোও হয় পোৱালি লৈ যাব নোৱাৰি। অশান্তি কৰিব যে, সি গাখীৰ খাব খুজিব, আকৌ তোমাৰ খোজ কাঢ়িব খুজিব। ক'তনো আৰু একেথিৰে বহি থাকিব দুঘন্টা।
এতিয়া ছয়-সাত বছৰ হ'লে পাৰিম আৰু যাবলে।
উম, উম, তেতিয়া পাৰিবা আৰু, একেদিন কষ্ট, এই কেবছৰ কষ্ট
এইকেই দিন হ'ব আৰু কষ্ট, উপায় নাই।
উপায় নাই আৰু, হেহে। তাকে, সেইদিনাখন চিম্পিলৈ, বালৈ, চিম্পিলৈ ফোন কৰিছিলো নহয়।
অ', তাই খবৰ-খাতি ঠিকে ন'?
তাই ঠিকেই। অ', তাই কৈছে বোলে এতিয়া ঠিক কে আছো বোলে আৰু, মই কৈছো তাকে তোৰ যোৱা নহ'ল, বেয়া নাপাবি আৰু, পোৱালিটোৰ বাৰ্থডেত যাব নোৱাৰিলো যে। এই ইমান দূৰ ভাবাচোন, যোৱাটো সম্ভৱো নহয় অ'।
এইটোৱেটো নলবাৰী দূৰ আছে।
অ', আৰু অকলে অকলে মায়ে মোক যাবওঁ নিদিয়ে। তোমাৰতো এইকণ ওচ
ওচৰ। তাই মোকো মাতি আছিলে, সিদিনাখন ন'। কেনেকৈ যাবি পোৱালি জীয়ালি লৈ ইমান অ', নলবাৰী কত দূৰ, ট্ৰেইন সলাব লাগিব
আকৌ তোমাৰ গাড়ী সলাব লাগিব
সেই তাতে এই গেলা
উম, তিনিখনমান গাড়ীয়ে সলাব লাগিব, ইয়াৰ পৰা তালে, তাৰাপা আকৌ টেম্প' টমটম ধৰি, অ' টেম্পু ধৰি, টমম-টেম্পু পৰা আকৌ টমটম ধৰি।
আমাক আজি বাবাই ফোন কৰিছে, গুৱাহাটী যাম বুলি কৈছে দেই, জুবিন ক্ষেত্ৰ চাবলে, মই কৈছোঁ, মই নাযাওঁ দেই, এই গেলা গৰমত, অকলে যাব দিছোঁ।
এ, এই গেলা গৰমত নোৱাৰি ক'তো যাব, আমি তোমাৰ এই গুৱাহাটী যাওঁতে, তেতিয়াই চাই আহিলোঁ জুবিনক্ষেত্ৰ।
ভালেই ন', জেগাখিনি ন'?
ধুনীয়াও, শ্মশানৰ নিচিনা নালাগে, এনেকুৱা লাগে যে মানে তোমাৰ, উম, নামঘৰ যেনেকুৱা এটা পবি প- পবিত্ৰ স্থান ন', তেনেকুৱা লাগে।
শশান খালীত মাইকী মানুহ যাব নিদিয়ে, পোৱালী নাযাবি, ভয় খাব। তাততো কত মানুহ গৈ আছে, কত কেঁচুৱা-পোৱালি প-কত মানে গাত থকা মাইকীমানুহ পৰ্যন্ত, হয়নে? কত মানুহ গৈ আছে।
উম, মানে এইখন এখন তোমাৰ, উ, নামঘৰ নিচিনাই হৈ গ'ল।
এটা মন্দিৰ টাইপ।
মন্দিৰ টাইপ, অ'। কি ধুনীয়া, তোমাৰ মানে অ'-ত-অকমান জেগাতো, তোমাৰ লেতেৰা নাই। ইমানে ধুনীয়াকে ৰাখিছে, অ'। অ', মানিব লাগিব দেই মানুহখিনিক, বহুত ধুনীয়াকে ৰাখিছে।
তাকে, এ ঠাণ্ডা পৰিলে যাম এদিন ওলাবি বুজিছ।
অ' অ' ঠাণ্ডা পৰিবতো বহুত দিন আছে। তোমাৰ জুন জুলাইডাল যাব হব লাগিব আগষ্ট আছেই গেলপা গেলপ গৰম ইচ।
হেইৰিটো উপায় নাই গেলা গৰমত। মোৰ টিপি যাব খুব মন গৈছে, অ' টিপি, উম। যাব খুব মন গৈ আছে।
অ' টিপি যাব পাৰি, আমাৰ তোমাৰ এই হে নিখিল কৈছে। সিহঁতে তোমাৰ বোলে এই হে টিপি একলেন যোৱা কথা আছে। পোন্ধৰ তাৰিখে মোক সুধিছিলে। নগাঁওখন নেকি।
অ' নগাও খন মই যোৱাই নাইহে আজিলৈকে।
ময়ও নাই যোৱা, ভয় লাগে মোক আনিলে।
আমাৰ এই নিম নিমকে থাকোতে থাকোতে, এয়াই লৰা হলগৈ যাবও নাপালো।
আহ। উম তাত তোমাৰ শ্লাইড বিলাক থাকে যে মোৰ ভয় লাগে কিবা। নাকে মুখে সোমাই গলে পানী। উ কোনা চানা সোমাই যাই বৰ ভাল লাগে মোৰ। দপুৱুৱে এবাৰ তোমাৰ এই হোলীৰ সময়ত, এই তোমাৰ এই যে আমাৰ পথাৰৰ যে চুলটো পুখুৰীতটো।
আহ আহ আহ।
তাত মোক নমাই দিলে এইবাৰ হোলীত মই আছিলো আকৌ ভ এজনী আছিলে তাকো নমাই দিলে, প আমি নোৱাৰোতি যি একেবাৰে ধৰ ফৰাইছো। পুতলা চাই পেলাই হাঁহি আছে, তাৰপিছত তেনেকে শিকিবি তেনেকে শিকিবি।
বলিপুখুৰীত নাযাবিও বহুত বেয়া বলিপুখুৰীতটো। এবাৰ আমাৰ মা থাকোতে সোননমণি গৈছিলে দেই, সুনমনি গৈছে বুলি গম নাপায়। তাৰপা পিছততো কোনোবাই আহি কৈ দিলে শুনমনি বলিপুখুৰীত গৈছে বুলি তাক কেনেকে পিটিছে বুলি কৈছো বেয়া বোলে জেগা খিনি
বেয়া অ তাৰ বোলে কিবা মানুহৰ অস্থি উটুৱাই
উম বেয়া
বা বহুত ভয় লাগিল দেই এবাৰ অহা বাৰলে ঘৰতে থাকিম নোলাও আৰু
আমাৰ ইয়ালৈ গুচি আহিবি নদীখন আছে নহয়
অ তাত ভাল লাগে উম তাত ভাল লাগে
অ ইয়ালৈকে গুচাই পেল থাক এতিয়া বাঢ়িছে
বাঢ়িছে নেকি
নদী পানী বাঢ়ে আহে বুজাই
অ ভিন্দয়ে যে কেনেকে জাপ মাৰি দিয়ে ন
নিজে জানেই আগৰ পৰাই এখন জপিয়াবলৈ
মোৰ ইমান ভয় লাগে
মোৰো প্ৰথম প্ৰথম আহি নামিবলৈ ভয় লাগিছিলে এতিয়া অভ্যাস হৈ গ'ল আৰু
অ ধুই ধুই
ধুই ধুই
উম নদী পানী ভাল বুলি কয় আমা মায়ে বৈ অহা পানীটো চফা পানী বুলি কয়
তথা আ তহ
উম চাহ পানহয় বা ইমান লেতেৰা কৰি ৰাখে একেবাৰে পোকৰ চোকৰ ধুই
নিকিক আনিম নিকি আনি গটা মাৰি দিম ৰ
অ তাই ঘৰতে সোমাই থাকে বুজিছা নোলাই তাই ঘৰৰ পৰা এ কি নিবা আৰু